হেল্ল'
হেল্ল'?
হয় অ কি খবৰ তোমাৰ? ভালে আছা? মোৰো ভাল৷ কবলৈ আছো ময়ো ভালে৷অ এতিয়াতো আৰু ঘৰতে ক'ব গ'লে।
অ', পৰীক্ষা চৰীক্ষা শেষ হল এতিয়া ঘৰত তে আছো আৰু এতিয়া ঘৰতে বহি কেনে এনেই মানে কি কয় কব গ'লে এনে টাইম পাছ কৰি আছো আৰু সেইদিনাখনে ওলাই চলাই যোৱাও তেনেকে হোৱা নাই সেইদিনাখনে লগৰ কেইজনীৰ লগত অকলে কেফেতে গ'লো আৰু এখন ওচৰৰে একে
অ হয় নেকি আচ্ছা আচ্ছা আচ্ছা আচ্ছা
তাকে বাকী তুমি কি কৰি আছা
মই ক'ব গ'লে মই এনেই ক'ব গ'লে লাইক এতিয়া ঘৰত এনে আছোঁ ক'ব গ'লে কিব কিবি মানে কি কৰা যায় মানে আগলৈক কাক লৈ কিনে ভাবি আছোঁ
অ আচ্ছা
কি ডিগ্ৰী কৰিম বা আগত যাই কিনে কিবা জব চবৰ কাৰণে কিবা সেনেকুৱা বেনিফিচিয়েল কিবা কি কয় ডিগ্ৰী বা কিবা সেনেকুৱা মানে তাৰে ওপৰত মানে ক'ব গ'লে ৰিচাৰ্চ কৰি আছো আৰু ঘৰতে আছোতো কাৰণ এতিয়া পৰীক্ষাৰ কা খতম হলটো সেইকাৰণে সেইবিলাকৰ ওপৰতে অলপমান মানে ক'ব গলে, চা চোৱা চিত কৰি আছো আৰু কব গলে। নাই বৰ্তমান কব গলেতো ক'ব গ'লে ওলাইনো ক'ত যাম ক'ব গলে, ওলাই গ'লেও লগৰ লগত ইভিনিং এটা লাইক এনে, অলপমান কথা পাতিবৰ কাৰণে লগ হও চবে। ইভিনিং ক'ব গ'লে পাঁচটা বা ছয়টা মানত সেনেকে চ', ঘৰত সেনেকে কথা চথা পাতি কেনে, ধুনীয়াকে অলপমান কথা বতা অলপ এনে কোনে ক'ত, মানে নৰ্মেল কণভাৰ্চেচন আৰু যে কোনে মানে কত পঢ়িলে, মানে কেনেকুৱা কি ৰিজাল্ট হল, লাইক ইটাৰ ন মোৰ লগৰৰ মানে লগৰৰ, সি কোনোবা নতুন ফ্ৰেণ্ড বনালে কলেজত তাক লৈ আহে চবে এনেক জুদিঅ' যাব, তাৰপিছত আমি ক'ব গ'লে, অ', অ', তেতিয়া তাৰপিছত ক'ব গ'লে সেনেকুৱা এটা মেল পাতাৰ নিচিনাকে ক'ব গ'লে কথা-চথা পাতি ত তাৰপিছত গধূলি সময়খিনি সনেকে ক পটাও আৰু। ক'ব গ'লে সি ক'ত পৰিলে, ক'ত কি কেনেকুৱা মাৰ্কচ পালে? সি কি ভাবে? যে কি ডিগ্ৰী কৰিব লাগে? বা কি মানে ক'ব গ'লে লাইন পঢ়িব লাগে
অ', আচ্ছা, আচ্ছা।
ক'ব গ'লে আগলৈকে ভাল হ'ব যোনটো পঢ়িলে ক'ব গ'লে চাকৰি বা আগলৈকে কিবা ব্যৱসায়েই হওক বা চাক কৰিয়েই হওক বা, যি ক্ষেত্ৰতে হওক মানে সহায় কৰিব কৰিবৰ কাৰণে কাৰণ আজিকালিতো এতিয়া ক'ব গ'লে যুগ এতিয়া চব মানে ক'ব গ'লে, এডভান্স হৈছে।
উম উম
সেইকাৰণে তাক লৈ কেনে মানে ক'ব গ'লে আহ কি কয় মানে কথা বত পাতো তেনেকে মানে গধূলিটো মানে ক'ব গলে কটাও আৰু ক'ব গলে এতিয়া আমি থৈতিয়া, ক'ব গ'লে কেফে যেন অল কেফে বা কিবা হওক আমি ল'ৰা মানুহ ইমান এটা শিক কি ক পচন্দ নকৰৰা আমাৰ কাৰণে কি আৰু যাব পাৰি আমাৰ কব গলে এতিয়া ক'ব গলে আহ আমাৰ কব গলে ইমান এটা যোৱা নহয়
অ' মানে কেফেত কিন্তু এটা কথা তোমাৰ অ বাকীতো এতিয়াতো বাৰু বহুত কেফে হৈ গৈছে য'তে ত'তে আজিকালিৰু সুৰা সৰু সুৰা কেফে হৈ গৈছে ন' ডাউট কেফে বোৰৰ বহুত ভাল অ' ধুনীয়া ধুনীয়া কেফে সজাই ভালকে ধুনীয়াকে আজিকালি বাহিৰাত দিছ পাই কিবা কিবি বহুত খোৱা বস্তুৰ বিভিন্ন ধৰণৰ বস্তু ৰখা হৈছেগে কিন্তু সেইটোয়ে আৰু অলপ স্পেচটো কম হয় অ' অলপ খালি স্পেচটো কম হয় মানে ক'ব গলে কুইজিনত চবে কুইজিন থাকে কিন্তু, ন কেফেবোৰত তুমি মানে অকল যাই কেনে বহি কেনে কথা পাতা মানে বহুত ফৰ্মেলি মানে কিন্তু মানে ইমান স্পেচ নাথাকে যে তুমি মানে অলপ খুলি কেনে এনজয় কৰিব খোজা য কাৰে বেলেগ মানুহো থাকে
সেইটোতো কব গলে অ' অ' সেইটোতো কব গলে চোৱা আচলতে বস্তুখিনি কেনেকুৱা মোৰ মতে,
উম।
তোমাৰ আজিকালি যোনবিলাক মানে কব গলে যুৱ প্ৰজন্ম হৈছে কব গলে আমিও সেইটোতে ঠিক আছে আমি আমিও সেইটোতে কিন্তু একচুৱেলি আমি ক'ব গ'লে এটা এনেকুৱা পৰিৱেশ বনাইছিলোঁ যাত মানে ক'ব গ'লে আলোচনা কৰিব। ৰ ক'ব গ'লে ওলাই যাবৰ কাৰণে আমাৰ মানে ইয়াতে ঠাই আছে যে আমি ওলাই যাই কেনে আলোচনা কৰিব পাৰো কিবা এটা কথা কিন্তু তোমালোকৰ চাইডে ক'ব গ'লে এতিয়া গাড়ী ঘোৰা সেনেকুৱা খোলা জেগা নাই ক'ৰবাত যে ধুনীয়াকে তুমি কথা পাতিবা লগৰ লগ ক্ষতাৰ লগত মানে, লগৰ কেইটা মানে গোট হয় কেনে যে কিবা কৰ'বাত এটা কথা পা প্ৰতিতিবা ক'ব গ'লে কিবা এটা আলোচনা, ৰচনা কৰিবা সেনেকুৱা জেগাও নাই বাৰু ক'ব গ'লে আৰু তোমালোকে, ওলাই গ'লে কিবা না কিবা মানে ক'ব গ'লে এতিয়া মলে হওক বা ক'বাৰ শ্বপিং মলে হওঁক বা ক'বাৰ ক'বা সেনেকুৱা আৰু ক'ব গলে চুপাৰ মাৰ্কেটে হওক সেনেকুৱা জাগাত মানে যাই কেনে ক'ব গ'লে ঘুৰিব লাগে ফুৰিব লাগে। যে নাই বল ওলাই গৈছো এইটো আমি চুপাৰ মাৰ্কটতাও কিবা এ খাই ল'ম এইখন ডিপাৰ্টমেণ্ট, চোৰৰত যাওঁ কিবা এটা খাই ল'ম তেনেকুৱা হয় ন আৰু বস্তুবিলাক কিন্তু আমাৰ ইয়াতে আমি কব গলে আমি ধুনীয়াকে আমাৰ কব গলে কথা পাতিব জেগা আছে খোৱাৰ জেগা আছে এতিয়া এক্চুৱেলি কি হয় মই গধূলি গধূলি যাওঁতো আমি লগৰ কেইটা এতিয়া যাতে আগৰ পৰাই মানে ক'ব গ'লে ফুড ষ্টল বিলাক বঢ়ায় চাওমিন কি কৰোঁ কথা পাতো আড্ডা মাৰোঁ এনেকৈ আড্ডা মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি কথা পাতো দেন ক ক'লে অলপমান ফুৰি চুৰি আহোঁ দেন ইভিনিং বহুত ধুনীয়াকৈ বহি মেলি কেনে তাৰপিছত কথাবিলাক পাতোঁ আলোচনা কৰোঁ আলোচনা কৰি কেনে সি তাৰখিনি কয় মই মোৰ খিনি কওঁ দিনত কি কি কৰিলো তেনেকুৱা আৰু ক'ব গলে আগৰ কথা বিলাক পাতো খেলা ধূলা কৰা তাৰ পিছত এতিয়া ক'ব গলেতো চব পঢ়াত ব্যস্ত চবক নিজৰ লাইফক লৈ ব্যস্ত আজিকালি ইমান খেলা ধূলা কৰা নহয় ত আমি ভাবো আৰু যে কি কয় এনেকা-এনেকা ঠাণ্ডা দিনত আমি বেডমিণ্টন খেলিম কাৰণ এতিয়াতো ক'ব গ'লে চবৰে এতিয়া ক'ব গ'লে এক্সাম দি কিনে ফ্ৰী এতিয়া ক'ব গ'লে পঢ়া শুনা থাকিলেও ইমান এটা সি তোৰ প্ৰেছাৰ নাই। চ' গধূলি সময়খিনি এতিয়া মানে ক'ব গ'লে আগ নিচিনাকে সৰুতে যেনেকে খেলিছিলোঁ মানে ইয়াৰ ল'ৰাকেইটা আৰু তেনেকে মানে টাইম পাছ
এয়া কিন্তু-কিন্তু এনেকুৱা জেগা নাথাকিলে, যাৰ তোমাৰ যে তোমাৰ জেগা আছে কাৰণে তুমি এনেকে কৰিব পাৰিবা কিন্তু আমাৰটো এনেকা জেগ নাই ন' সেই কাৰণে আমি সেই কেফে চেফে যাই কেনে কথা চথা পাত ত' বা কিবা কৰোঁ এতিয়া-এতিয়া চোৱা যাৰ জেগা নাই তাৰ কাৰণে কেফে ভাল হয়, ঠিক আছে সেই টো ক'ব নাযাও, কিন্তু এতিয়া চোৱা চবৰে বেলেগ-বেলেগ চ চইজ হয়। তোমালোকে যোনটো পাইছা তোমালোকে সেইখিনি সা সুবিধা পাইছা সেইকাৰণে তোমালোকে সেইখিনি কৰিব পাৰিছা, কিন্তু আমি সেইখিনি পোৱা নাই তো আমি যোন খিনি পাইছো, আমি সেইখিনিতেো মানে কৰিব লাগিব ন মানে মিলাব লাগি ব, কাৰণ কিয় ইয়াতে এনেকুৱা হৈছে যে তোমাৰ এনেকুৱা খালী ঠাই নাই যত নেকি যাই কেনে তুমি অলপ দেৰি বহি কেনে বা তোমাৰ গছৰ তলত বহি কেনে বা আগতে অ গাওবোৰত তুমি যি এনেকুৱ কিয় গাওবোৰত অ কথা আলোচনা কৰিব পাৰি বা বহি কে এনে তুমি ধুনীয়া পথাৰত গ'লা বা পথাৰত গৈ কিনে তাত ধুনীয়াকে বহি গছৰডালত বহি কথা পাতিব পাৰি লয় বা খাব পাৰিবা কিন্তু ইয়াতেতো সেইটো পৰিবেশ নাই ন মানে চহৰত সেনেকা পৰিবেশ নাথাকে। যিহেতু, সেইকাৰণে তোমাৰ আজিকালি এইবোৰ কেফে ৰেষ্টুৰেন্ট বত মানে সেইটো সুবিধা দিয়ে অ তাত
কিন্তু-কিন্তু এটা কথা কি কয়, কেফে ৰেষ্টুৰ গ'লেও তোমাৰ ক'ব গ'লে, এতিয়া তোমাৰ পইচাৰ ক্ষেত্ৰতোটো চাব লাগ
অ', অ', হেত
মানে ক'ব গ'লে আজ আজিকালি কিবা এটা কথা আলোচনা কৰিবৰ কাৰণে হলেও মানে ক'ব গ'লে, কেফে ৰেষ্টুৰেণ্টত গ'লেওঁ তুমিতো এনেতো যাব নোৱাৰা, কিবা এটা কিবা এটা অৰ্ডাৰ কৰিব লাগিব, হয় নে নহয়?
সেইটোতো হয় মানে, পইচাটো উপায় নাই ন' এতিয়া য'ত মানে কি কয়, জেগাই নোহোৱা হৈছে হি খিনিতো আৰু পইচাটো বাৰু খৰচ হবই, যায় কেনে , তুমি বহাৰ লগে লগে কিবা এটা যদি অৰ্ডাৰ নিদিয়া তোমাৰ নিজৰো বেয়া লাগে বা তুমি যাৰ লগত আহিছা, ত', অৰ্ডাৰটো দিবাই তাতে অলপ খৰচাওঁ হয় দিয়াচোন নোহোৱা নহয়, কিন্তু সেইটো কি গাওঁ বোৰত আৰু সেইটো এটা জেগা মানে দিয়া হৈছে। সা সুবিধা আছে, অ', তাতে বহি কেনে মানে সেনে কথা চথা পাতিব পাৰে আৰু সেইটোয়ে, তাৰপিছত তম
কথাবিলাক হ'ল যে আজিকালি কৰ'বাত ওলাই যাবৰ কাৰণে ভাবিব লগা হয়। আগতে ক'ব গ'লে, জাগা এ এটা জেগাত ওলাই যাবৰ কাৰণে ইমান ভাবিব লগা হোৱা নাছি এ হ'ব যাম আৰু এ, এতিয়াই ওলাই যাম আ আৰু ক'ব গ'লে, কিন্তু তোমাৰ আজিকালি ক্ষেত্ৰত কি হৈছে, নাই এক ৰাতি আগতে ভাবি থৈ কেনে ওলাব লাগিব। তেনেকুৱা হৈছে ন, কথাবিলাক আগতে আমি ক'ব গ'লে সৰুতে কেনেকুৱা আছিলে? মানে কৈছ চো, আৰু কথাটো। সৰুকো, ডাঙৰ এতিয়া ক'ব গ'লে বহুত পাৰ্থক্য আহি গৈছে
উম, আৰু নহয় জে-জেগা তোমাৰ এতিয়া বহুত বস্তু সলনি হৈছে ন? এতিয়া মানে এতিয়া ধৰা আজি প্ৰা, দচ বছৰ আগত যোনটো আছিলে, এতিয়া সেইখিনি বহুত বেলেগ হয়, ধৰা আজিৰ পৰা দচ বছৰৰ আগত এ-এডখৰ খালী ঠাই আছিলে, তুমি তাতে যায় কেনে কথা পাতিব পাৰি কিন্তু আজি আজি সেই দচ বছৰ পিছত সেই ডোখৰ খালী ঠাই নাই আৰু তাত তে, কিবা নহয় কিবা বনি গৈছে, ত' সেইকাৰণে মানে সেইকাৰণে কেফে চেফে বোৰ সেইটো মানে দিয়ে আৰু, আৰু আজি কালি য'তে ত'তে মানে চোৱা কেফ বেৰোদ মই এইটো নকওঁ যে, কেফে সেই জেগা খিনি মানে তোমাক দিয়ে সা সুবিধা খিনি দিয়ে। কথা পাতিব পাৰা বা কিবা, কিন্তু হ সেইটো সচা কথা যে তুমি ইমান খুলি কেনে হেৰি কৰিব নোৱাৰা, কাৰন কিয় তাতে যিমান যেনেকুৱাকে স্পেচটো কম থাকে ন। তোমাৰ তাতে মানুহ থাকে বেলেগ মানুহ থাকে, অ' ৰুলছটো থাকে, কমিউনিটি থাকে ন সেইটো কৰিব নোৱাৰা ধৰা বান্ধা নিয়ম থাকে সিহঁতৰো ঠিকে আছে বাৰু সেইফালৰ পৰাও একো একো মানে প্ৰব্লেম নাই বান্ধি দিব লাগিব কাৰণ কিয় যোনে তোনে যেনে তেনেতোতো মানে
ডাঙৰ এটা চিটিৰ চিটিৰ ভিতৰৰ ভিতৰৰ জেগাটো। ক'ব গ'লে যি টি তুমি কৰিব নোৱাৰা। আৰু ক'ব গ'লে আজিকালি চব চব মানে, ক'ব গ'লে তোমাৰ ক'ব গ'লে মানে ফাইন বা হেনেকুৱা আজিকালি, ফাইন চাইন এইবিলাক লয়তো।
লয় তটো অ' আৰু তাৰ ওপৰতে তোমাৰ, অ' সেইটোতো হয়য়ে বাৰু কিন্তু তাৰ ওপৰতে যে তোমাৰ কিবা ধৰা মানে অ' কাৰবাৰ লগত তুমি গলাই ধৰা তাত ত গৈ যাই কিনে তুমি খুলি কেনে ধৰা কথা পাতি নোৱাৰিলা ন লাভ নহল ন, সেইকাৰণে টো আৰু ক মানে ক'ব গ'লে চবৰে, ভাল দিশ এটা বেয়া দিশ এটা থাকে। ত' কিছুমানৰ ভাল আছে কিছুমানৰ বেয়া আ
আৰু ক'ব গ'লে চব মানে চোৱা এতিয়া ক'বাত তুমি কেফেখনত গলা যায় কেনে তুমি যদি ক'ব গ'লে আহ মানে ক'ব গ'লে আৰু কথাটো কৈছোঁ। তু অ, তুমি এখন কেফে গ'লা যায় কেনে এতিয়া কথাবিলাক আলোচনা কৰিলাও। কৰি কেনে তুমি এটা মানে এটা নিৰ্দিষ্ট টাইম সময়লৈকে থাকিব পাৰিবা ন? যে এতিয়া খালোঁ খাইলৈ কেনে এটা নিৰ্দিষ্ট সময়লৈকে থাকিব। কৰিব ন কাৰণ কেফেখনত বেলেগ কাষ্টমাৰ বা বেলেগ গ্ৰাহকো আহিব ন' বেলেগ গ্ৰাহকো আহিব তোমাৰ জোগাত এতিয়া বেলেগেও বহিব লাগিব। এতিয়া তুমিতো অকলে বহি থাকিলে নহ'ব সেইটোয়ে আৰু মানে ক'ব গ'লে আমাৰ ক্ষেত্ৰত মানে ক'ব গ'লে আমাৰ গাঁৱল মানে গাঁৱলীয়া ক্ষেত্ৰ আৰু ক'ব গ'লে চহৰীয়া ক্ষেত্ৰত ক'ব গ'লে সে বিলাক আৰু কথাবিলাক যে ক'বলে গাঁৱলীয়া গাঁৱলীয়া পৰিৱেশ এটা তুমি যি চব পাবা, কিন্তু ক'ব গ'লে চব মানে কি আৰু বেছি সা-সুবিধা নাপাবা। কিন্তু তুমি যোনখিনিত আছা, সেইখিনিত তুমি সুখ-শান্তিৰে থাকিব পাৰিবা আৰু ক'ব গ'লে ভাবিব লগা নহয় বস্তু বিলাক কিন্তু আজিকালি কেনেকুৱা হয় ক'বাত যাবৰ কাৰণে লগৰ এটাক বা লগৰ এজনীকৰি লগ ধৰিবৰ কাৰণে ক'ব গ'লেও ক'ব গ'লে মানে তোমাৰ ভাবিব লগা হয়।
অ অ সেইয়াই আৰু সেইটোৱে আৰু দিয়া দিয়া ঠিক আছে দিয়া।
তেতিয়াহলে উম।